অ নমস্কাৰ বন্ধু।
অ নমস্কাৰ কি খবৰ?
ভাল ভাল ভাল তোমাৰ?
এয়া ভালে আছো আৰু তুমি?
মই এনেই আছো পিছে ক'তো যোৱা নাই নেকি ওলাই?
উ, নাই চোৱা তোমাৰ এ আ। এ দিনতে তোমাৰ ঘৰতে কাম চাম কৰিলো ওলাব যবোৰ শান্তি নোপোৱা। মানে তোমাৰ সময়ে নাপালো মানে।
উম উম আজি বজাৰ গৈছিলা নাই পিছে?
অ আজি বজাৰ তোমাৰ গৈছিলো বজাৰ কেইটামান কৰিলো ঘৰৰ বোলো আবেলি সময়ত। পাঁচটা ছটা মানত গৈছিলো তোমাৰ সাতটা আঠটা মানত সাতটা চাই সাত টা মানত আহি পাইছো।
উম উম।
এ কি কবা বজাৰত বহুত দামো আলু পিয়াজ অ।
এতিয়া পিছে ঘৰত কেনেকুৱা খবৰ আমাৰো ভাল বাৰু।
অ মা দেউতাহতে ভালেই।
ভাল ভাল ভাল চবৰ তোমালোকৰ।
মোৰ ভালেই আমাৰ চবৰে ভালে আছে আৰু ভগৱানৰ আশিৰ্ৱাদত। উম ভালকে খাই বৈ ধুনীয়াকৈ টোক টাক চলি থাক হয়।
উম সেইটো হয় বাৰু।
বাকী তোমালোকৰ দেউতাই এতিয়া। গৈ গেৰেজ গেৰেজ তম তমৰ গেৰেজটো। আছে ন আকৌ এখন খুলিলে দুখন হল এতিয়া।
অ দুখন হ'লো এখন আছে বাৰু আ'বাৰ এইয় মাজতে এখন খুলিলে এতিয়া তিনি মাহ মান হৈছে বাৰু খোলা।
উম।
মাজতে খুলিছে এই আমাৰ টাউনতে খুলিছে তেজপুৰ টাউনত। তাতে খুলিছে ত মিনিমাম তিনিমাহ মান হৈছে বাৰু খোলা।
উম মই মানে তাত সেইদিনা খন তোমাৰ দুটা দেখিলো তাৰ পিছত মানে হল কি মইতো আকৌ এখন খুলিছে নতুনকে এনেকোৱা তোমাৰ নিশ্চয় অ। মই তোমাক গলে দেখিয়েই নাপাও মানে তোমাক দুটাক মানে।
হা হা?
এদিন তোমাকো দেখিছিলো ইখন পুৰণাখনত আছিলা নেকি ন?
অঁ, সেইদিনাখন মাজতে গৈছিলো বাৰু মই।
অঁ, এনে যোৱা নে নোযোৱা দুকানলে?
দোকানলৈ যাওঁ কেতিয়াবা কেতিয়াবা এনেকে মানে দেউতাই বেছিভাগ থাকে। তাকে আৰু মোৰ কাম থাকে ন অলপমান।
অঁ, যাব লাগে মাজে মাজে দিনটোত এবাৰ হলেও।
অঁ, যাও যাও এনেকে নোজোৱাকে নাথাকো যাওঁ বাৰু। কামটো বেছি মানে ইম্পৰ্টেণ্ট কাম থাকিলে যাওঁ বাৰু সেইটোৱে সেইটোৱে কথা। উম সেইটো সেইটোৱে কথা সেইটোৱে মানে কি তোমালোকৰ ঘৰ বনোৱা হ'ল নে নাই পিছে?
অ', আমাৰ হ'ল তোমালোকৰ?
আমাৰ বনাই আছে বাৰু এতিয়া এই আ চাদ চাদটো ঢালাই দি আছে মানে ইটা-ইটা এতিয়া শেষ হ'ল মানে কাইলৰ পৰা আকৌ ঢালাই দিব। টিয়া মানে অলপ হৈছে গৈ তোমালোকৰ
পুৰা ক্লিয়াৰ আমাৰ টাইল্চ চাইল্চ লগাই তোমাৰ গ্ৰিল শ্ৰিল লগোৱা মানে ক্লিয়াৰ হৈ গ'ল এতিয়া তোমাৰ
উম ওৱাল চোৱাল দিলা ন চাইডে উম ঠিকে আছে দিয়া আমাৰ আগতে দিয়া হ'ল আমাৰ এই চাদটো ঢালাই দি আছে মানে এতিয়া।
উম।
উম।
এইবছৰতে হ'ল ঘৰ কমপ্লিট হৈ গ'ল।
উম আমাৰো হ'ব আৰু বাৰু।
আমাৰ হ'ব আৰু এতিয়া এই চাদটো ঢালাই দিয়া।
মিস্ৰী ক'ৰ লগাইছা?
মিস্ত্ৰী এনে মুছলিম মানুহ।
উম। ঠিকাই দিছা নে হাজিৰা চিষ্টেমত দিছা।
আ হা
অ', ঠিকা চিষ্টেমত দিছা নে?
ঠিকা-ঠিকা -ঠিকা দিছো হাজিৰা এনেকে দিয়া নাই।
অ'।
এমাহৰ মূৰতে লৈ যায় আৰু। উম। অলপ মানে পইচা পাতি গৈছে আৰু জানা এনেকে চাদখন ঢালাই দিওঁতে। ঘৰটো অকমান ভালকে বনাইছো ন এতিয়া মানে বিয়াখন আহি আছে ন মোৰ এই কাৰণে।
উম।
দেউতাই কৈছে এতিয়া ঘৰটো ভালকে বনা বিয়াখনো আহি আছে তোৰ এনে ঘৰটো বনালে নিজৰে ভাল লাগে ন' অকন বিয়াখন ভাল লাগিব মানুহ চানোহ আহিব।
উম।
সেইটোৱে কথা।
যাবই দিয়াচোন ঘৰখন বনালে।
উম, সেইটোয়ে-সেইটোৱে।
বাকী গাড়ী চাড়ী লোৱা প্লেন, হোৱা নাই নেকি?
হুম- হুম।
অ', গাড়ী চাৰি লোৱা বুলো প্লেন হোৱা নাই নেকিন?
নাই ঘৰটো বনালে মোৰ গাড়ী এখন আছে বাৰু। সেইখন এখন আছে, বাকী মানে ঘৰতটো আছে আৰুখন ল'ম বুলি ভাবি আছো মানে।
ময়ো তোমাৰ এয়া ঘৰ চৰ বনোৱাইছো, এইবছৰ নাই নেক্স বছৰ মানে চাব লাগিব তোমাৰ।
উম, মই ঘৰতো হোৱা পাছত অকন ৰখি পেলাই গাড়ীখন ল'ম আৰু।
উম, এয়া তোমাৰ নৰ্মেল ঘৰৰ কাৰণে ভাল মানে নৰ্মেল নহয় মানে ঘৰৰ কাৰণে ল'ম যেতিয়া ভাল এখনে ল'ব লাগিব আৰু।
উম, সেইটোয়ে-সেইটোয়ে কথা, এই বিয়াখনো আহি আছে ন' গাড়ীখন লাগে এতিয়া।
উম, অডি বা ভাৰনা এখন ল'ম নেকি তাকে ভাবি আছে মানে।
উম, হুম।
অ অডি বা ভাৰনা অডি নহয় অডি খনে ল'ম নেকি তোমাৰ ভাৰনাখন মোৰ ইমান ভাল নালাগে মানে।
অ লোৱা লোৱা গুৱাহাটী পৰাই ল'ব লাগিব।
উম, ব্লেকখন ভাল লাগে ন' অ'ডিখন।
উম, ভাল লাগে ভাল লাগে মই এই কি বুলি কয় ঘৰটো পিছতে এখন ল'ম চাগে। এইখন কি বুলি কয় স্কৰ্পিয়নখন।
অঁ
এখন এয়া আছে কি বুলি কয় বগা স্কোৰ্পিয়নখন খন আছে এছ ইলেভেন। মানে এনখন লম বুলি ভাবছোঁ মানে দুখন একেলগে থাকিব এখন টপ মডেল এখন ল মডেল থাকিব এখন। পুৰণা মডেল সেইকাৰানে দুখন স্কৰ্পিয়ানখন এন খন ল'ম বুলি ভাবছো মানে। ঘৰতো হোৱাৰ পাছত ল'ম আৰু অকণ দিন মান ৰখি পেলাই।
ব্লেক ল'বা নে ব্লেক ল'বা নে উৱাইট ল'বা।
খন ল'ম, এখন বগা আছেই গোটেই বগাখন ল'লে ভাল নালাগিব এনে বগা এখনকে ল'ম। এনকি ব্লেকখন ল'ম এখন বগা আছে, স্কস্পিয়ান এছ টেন খন আছে সে খন ব কলা সেইখন।
উম।
অঁ এইখন ল'ম আৰু এনেকা, মিলাই মিলি।
স্কৰ্পিঅ এচ ইলেভেন ন'।
নহয় এইখন এইখন এচ টেন ন হয় এইখন স্কৰৰ্পিয় বগা।
এতিয়া নতুন যোনখন ল'ব এখন এছ ইলেভন।
নহয় সেইখন স্কৰ্পিয়ন এন হয়।
ব্লেক কালাৰ ল'ম।
সেইখনেকে ল'ম আৰু মানে দুখন একে ঘৰত থাকিলে ভাল লাগিব যে কিবা এটা ভাল লাগিব আৰু সেইকা
অঁ অঁ অঁ অঁ ভালো লাগিব দিয়াচোন বোলো অকমান গাড়ী দুখন থাকিলে বোলো। কোলা বগা, উম।
তুমি অডি ল'বা নেকি।
অঁ মই তোমাৰ অদি এখন ল'ম এনে নৰ্মেল এখন আছে তোমাৰ।
নৰ্মেল কি আছে?
এয়া চিবিক এখন আছে তোমাৰ এইতা
অ মাইলেজ কিমান দিয়ে সেইখনে?
এ বেছি নিদিয়ে ন দশ মান দিয়ে সেইদশ।
একজ লগোৱা আছে নেকি?
নাই মই একদোছ লগাইছিলো তোমাক খুলি পেলালো।
অ সিনাখন দেখছিলো চিলভাৰ কালাৰ নহয় জানো তোমাৰ অদি খন মানে অকন বগা টাইপৰ। এই স্প্ৰইলাৰ লগাই থোৱা আছে ন তোমাৰখনত।
অঁ অঁ
অঁ সেইদিনা মাজত দেখিছিলো বাৰু তুমি তুমি চলাইছিলা নেকি ন সেইখন মই মানে পটকে গাড়ীখন লৈ মানে মই স্কৰ্পিয়খন লৈ গৈছিল পুৰা স্পীডত গৈছিলো মানে। তোমাৰ নিছিনা দেখি পালো মানে গাড়ী চিনি পাইছো তোমাৰ তোমাৰ হয় বুলি, তোমাক মানে ভালকে ইমানে নটিচ কৰিব নোৱাৰিলো মানে সেইকাৰণে।
অ এ টাউনত দেখিছিলে চাগৈ সেইদিনাখন
হে হে
টাউনত দেখিছিলা
অ অ টাউনত দেখিছিলোঁ মই মানে অকন স্পীডত গৈছিলো সেইফালে
তোমাৰ মই এইয়া ভন্টিক তোমাৰ কলেজৰ পৰা নিবলৈ আনিবলৈ গৈছিলো মানে
অ কাক আনিব গৈছিলা
এই ভণ্টিক
উম উম উম ঠিকেই আছে এয়া হ ধুনীয়া ভাল এটা দিছে দেই ভাল লাগিছে গাড়ীখন কিন্তু
এ কি কবা এই গুৱাহাটীত দিছিলো তোমাৰ
অ অ ঠিক আছে ঠিক আছে মোক মোৰ গাড়ীখন বেয়া লাগিছে নেকি
নাই ঠিকেই আছে বঢ়িয়া
মই এইয়া এখন কি বুলি কয় বগা স্কপিঅ' ৰেচ ষ্টেণ্ডখন তুমি দেখিছা মোক ন
উম
সেইকনে অকন এল চেল উলিয়াই দিলো ভা বেয়া লাগিছে নেকি
বেয়া লগা নাই স্কলাৰ চিস্কলাৰ নলগাবা সেইখনো
নাই নাই সেই সেইখনৰ কৰিলে অলপ ভাল নালাগে দেখাত। অকল এলইটো উলিয়াই দিছো আত- তলৰ যে অন যে কিবা এনেকা লগাব পাৰি যে ব্লেক কালাৰ কিবা যে এনেকা কোলাৰ টাইপত লগাব পাৰি তলত যে একেবাৰে সেইটো লগাই দিছো আৰু অ অ সেইটো লগাই দিছো তাৰপিছত আকৌ দিছো বেয়া লাগিছে নি দেখাত
এ ঠিকে আছে তোমাৰ সেইটো লগালে ভাল লাগে সৰু টিলিঙা এটাও লগাই দিবা পিছফালে
অ চাওঁ ৰখা এই বগা বগা আছে বাৰু এই মই মানে কিবা কাম এটাত গৈ আছিলোঁ মানে এই কি জানা এই আমাৰ টাউনৰ এইফালে যে গ্লাছ চ্লাছ এইখন যে অকণ ব্লেক কৰি পাৰি যে
উম
তোৱে এইট্ৰি পাৰ্চেন্ট ব্লেক কৰি দিছো মানে
ওম
মানে ভি বা সেই ভিতৰত দেখি নোপোৱাকে অকন ব্লেক কৰি দিছো আইনা-
ওম ও ওম
সেই তাকে তালৈ গৈছিলো মানে
উ মই তোমাৰ এই শিৱিকখন এতিয়া চলাই আছো নৰ মে এনে হেৰি কাৰণে আৰু তাৰপিছত তোমাৰ ল'ম আৰু ঘৰ চও বনালো এতিয়া লোৱা নাই আৰু শিৱিকখন তোমাৰ আগফালে আছে ঘৰতে তোমাৰ
উম উম উম ঠিকে আছে
এই গাড়ীখন ভাল লাগি- প্ৰথম গাড়ী বোলো এইখন বিকি চিকি নকওঁ আৰু মানে
এইতেই নকৰিবা নকৰিবা মইয়ো বিকি নকৰো এইখন মোৰো প্ৰথম গাড়ী যেতিয়া
অ ত মই এইখন তোমাৰ হাই ছেকেণ্ডী পাছ কৰিয়ে লৈছিলো তোমাৰ।
অ নিজ নিজ নিজে লৈছা নে তোমাক দেউতাই দিছিল
নাই দেউতা পাই লৈছো নিজেনো ক'ত পাম আৰু
এইটোৱে ঠিকে আছে একো নাই ময়ো মানে এতিয়া ময়ো নিজৰ প‌ইচা দিয়ে লৈছো বাৰু এইখন।
উম
উম উম
মোৰ তোমাৰ নগাঁৱৰ কাষ্টমাৰ এটা পাই আছোঁ মোক কৈ আছে মোক মানে দিবলৈ একদমেই মন নাই নিদিওঁ বুলি কৈ দি
অ অ মোৰ সেইদিনাখন ভন্টিৰ ৰিজাল্ট গম পোৱা নহয় এইবাৰ কি তাই ষ্টাৰ ষ্টাৰ পাইছে ন তাই
অ অ এতিয়া পিছে গম মই এ ময়ো এইয়া দোকানত শুনিছিলো মই তোমাৰ এইফালে ওলাই যাওঁতে ভণ্টিক আনিব যাওঁতে টিউচন চেণ্টাৰত শুনিছিলো
অ অ তাই এতিয়া দৰং কলেজত লৈছে এডমিশ্যন
মামা ভণ্টিও দৰং কলেজে লৈছে এইবাৰ বি এ ফাষ্ট চেম
উম তাই এবাৰ বি এ এবাৰ ফাষ্ট চেম বাৰু তাই একেই
অ ডিপাৰ্টমেণ্ট বেলেগ টাইপ
উম উম এইটোৱে
এইটো কি কবা আৰু কেতেবা যাওঁ আৰু অনা নিয়া কৰিবলৈ আজিকালি যাবতো লাগিব থেইট স্কুটি মানে স্কুটি নপথিয়াও আৰু গৰমো যেনেকুৱা কি কবা আৰু
হে হে
অ বোলো স্কুটি চিস্কুটি তেওঁ চলাব জানে ভন টিয়ে তাৰপিছত তেওঁৱে গৰমত নপ -নপঠাও আৰু তোমাৰ
উম উম তাই মই আমাৰ আমাৰজনী কি কবা আৰু আমাৰজনী কেতিয়াবা মন গলে স্কুটিও লৈ যায় আছে বাৰু স্কুটীখন এৰক্সখন আছে এৰক্স এৰক্স চিনি পোৱা নাই যে নি ব্লেক কালাৰখন যে
অ
তাক সেইখন কেতিয়াবা সেইখনো আছে সেইখন কেতিয়াবা লৈ যায় আৰু এই কি বুলি কয় মো ময়ো কেতিয়াবা এনেকে থৈ আহোঙগৈ তাইক কলে এ বলচোন দাদা থৈ আহিবা কলেজত আজি মানে স্কুটি চল মন নাই যোৱা মই কিবা থৈ আহোঁ এনেকে প্ৰায়ভাগ মানে তাই স্কুটিতে যায় আৰু বেছি গৰম দিলে মানে মই কাৰ খনতে থৈ আহোগে স্কৰপিঅ খনত
উম আৰু তোমাৰ আমাই আমাৰ ভন্টি একটিভা চিক্স জি এখন আছে
অ অ
তোমাৰ আকৌ এইখন যে চৰকাৰ পোৱা সেইখন তোমাৰ সেইখন আছে
অ সেইখন আছে বাৰু সেইখন তাক ইমান এটা নচলায় আমাৰো আছে সেইখন ইমান নচলায় আহ এই প্ৰথম কেইদিন আনা কেইদিন চলালে দুমাহ তিনিমাহ মান তাৰপাছত এই এতিয়া এৰস্ক খন ল'ম বুলি ক'লে সেইখনকে লৈ দিলো এতিয়া
উম উম
দেউতাই কৈছে তই তাইতো লৈ নিদিবি মই কৈছোঁ একো নহয় দে এজনীয়ে ভণ্টি আৰু লৈ দিছো আৰু ন সেইটোৱে তাৰ আকৌ মনটো বেয়া ভাঙি থাকিব সেই কাৰণে লৈ দিলো আৰু
আমাৰো ইমান যাতে আমাকো এনেকুৱা কওঁতে আমি বেয়া পোৱা আমি দুখ পাও না তাইয়ো দুখ পাব সেইকাৰণে কি কব আৰু
কৈছে দাদা তই মোক এয়া কি বুলি কয় মোবাইল এটা লৈ দেচোন মই কি মোবাইল তাই কৈছে বোলে এই এনেকা আইফোন চিক্সটিন চিক্সটিন এটা লৈ দে মইছোঁ আইফোন ছিক্সটিন ময়ে চলাই পোৱা নাই আজিলৈকে আইফোন টুক লাগেনে মইছোঁ কিমান মান লয় তাই কৈছে লব এ ছিক্সটি ফাইভমান ল'ব মই কৈছোঁ বা ইমান লয়নে মোবাইলটো তাৰ পিছতে তাৰ মনত বেয়া আৰু তাৰ পিছদিনা গৈ পেলাই মোবাইলটো লৈ দিছো আৰু তাৰপিছত মনটো ভাল হৈছে
অ এইয়া ছোৱালী মানুহ এনেকুৱাই মনটো ভাল নাথাকে মানে ছোৱালী মানুহখিনি ঘৰতো মনটো মানে মাৰি
সেইটো সেইটো মানে মই সেইদিনা মানে তাইক খুজিলো বা আইফোনটো মই তাক কলো তুমি আধাপইচা দিয়া মই আধা পইচা দি আছো দুটাই মেলি মানে কিবা এটা দি থম টাইম পালে দিবা। মানে মোৰ তাত ইমান পইচা নাছিল সেইদিনা সেইকাৰনে নহলে ময়ে দিলো হয় কেতিয়াবা আ খুজি দিলো আৰু পইচাটো মোবাইলটো
ময়ো তোমাৰ বাৰ্থডেট এটা লৈ দিছিলো তোমাৰ ফিফটিন প্ৰ এটা।
উম
এয়া তোমাৰ কি কবা আৰু নিজে নচলাই আৰু ভন্টিক দি চখ পোৰাব লাগিব নিজে যেতিয়া ইমান চখ পোৰাব নোৱাৰো তেতিয়া ভণ্টিকটো পোৰাবই লাগিব কি কোৱা
উম, সেইটো হয় বাৰু এ, মই ভাবিছো মইও মোবাইল এটা লৈ লওঁ নেকি তাইক দেখি মানে মোৰ মোবাইল ল'ব মন গল মানে এতিয়া। এতিয়া ম মইও মোৰ মানে মোবাইল লওঁনে কাইলৈ মানে ভিতৰত লৈ লওঁ তাইকো লৈ যাম বাৰু
ওম মোৰ তোমাৰ লোৱা নাই মানে তাইৰ মোবাইলতে ক'ৰবাত গ'লে ফটো চটো দুখন মান মাৰি দিয়ে ইমানটো আজিকালি মানে আগৰ নিচিনা নাই আৰু তোমাৰ আছিলে আগতে তোমাৰ বিক্ৰীে কৰি দিলো যেতিয়া এতিয়া চলাব মন নাই আৰু
উম সেইটোৱে এতিয়া মই মই মই কৈছো মই তাইক ক'লোঁ ময়ো এটা লওঁ নেকি কৈছে কি ল'বি তই মই কৈছো তোৰ ছিক্সটিন ন মোৰটো ফিফটিন প্ৰ' এটা লওঁ নেকি বা তই মোতকে ওপৰটো চলাবি নে মই কি ওপৰৰ চলাবি তোতকে ডাঙৰ হয় মই এনেকা কলো এ হ'ব দে চলা মই কাইলৈ মানে লৈ আহিম তাইকো লৈ যাম বাৰু লগত এতিয়া কাইলৈ মানে লওনেকি ফিফটিন প্ৰ' এটা
লৈ লোৱা লৈ লোৱা